শুনিছা নে?
হয় শুনিছোঁ, তুমি?
হয়, শুনিছোঁ। ভালে আছা?
আছোঁ। তুমি ভালে আছা?
হয়, মোৰোঁ ভাল।
তাকে ভাবিলোঁ আজি বোলো, মোবাইল ফোন বিষয়ত, দুইজনে কথা পাতোঁ নেকি!
হয়! অ' এইটো বিষয় মানে এতিয়া বহুতেই চৰ্চিত বিষয় হয়। বৰ্তমান সময়ত। সময়ত যিহেতো মোবাইল ফোন আমাৰ দৈনন্দিন জীৱনৰ এক মানে বহুতে অবিচ্ছেদ্য অংশ হৈ পৰিছে। মোবাইল ফোনৰ অবিহনে আমি গোটেই দৈনন্দিন জীৱনতটো মানে কল্পনা কৰিব নোৱাৰোঁ, সেইবাবে মই ভাবোঁ যে এই বিষয়টো অতিকৈ ভাল বিষয় হয়।
হয় তুমি ঠিকেই কথা কৈছা। আগতে কেৱল ফোন কলৰ বাবে ব্যৱহাৰ কৰা হৈছিল এই মোবাইল ফোন টো, কিন্তু এতিয়া ইয়াৰ জড়িয়তে বহু কাম কৰিব পাৰি।
হয়। এইটো ঠিকেই কৈছা তুমি। মানে মোবাইল ফোনে, যোগাযোগ ব্যৱস্থা মানে, বহুত সহজ কৰি তুলিছে। আৰু আমি মুহূৰ্ততে পৃথিৱীৰ যিকোনো ঠাইত থকা লোক ৰ সৈতে সহজে কথা পাতিব পাৰোঁ, সহজে ইজনে সিজনৰ লগত আমি দেখা হ'ব পাৰোঁ। হয়তো প্ৰত্যক্ষ ভাৱে নহলেও পৰোক্ষ ভাৱে আমি ইজনে সিজনৰ লগত মোবাইল ফোনৰ যোগেদি আমি দেখা দেখি হব পাৰো নহয়নে বাৰু
হয় ঠিকেই কৈছা বাৰু। এই তুমি যে কথা কলা দেখা দেখি হ'ব পাৰ মে ভডিঅ' কলৰ জৰিয়তে আমি মুখামুখিতেও কথা পাতি পাৰো। আগতে বাৰু এইবিলাক ব্যৱস্থা নাছিল আগতে চিঠিৰ ব্যৱস্থা। আছিলে।
হয় এইটো একেবাৰে সঁচা কথা কথা তুমি।
আজিকালি শিক্ষাৰ ক্ষেত্ৰতো মোবাইল। কণবোত বহুত খিনিয়ে বাঢ়ি গৈছে ন ধৰা এই। অনলাইন ক্লাছেছবোৰ ই বুক শিক্ষামূলক ভিডিঅ' আদি ইয়াৰ জৰিয়তে সহজে লাভ কৰিব পাৰি।
হয় একেবাৰে সঁচা কথা কৈছা বিশেষকৈ কবি নাএনটিনৰ সময়ত। মানে যেতিয়া মোবাইল ফোনে শিক্ষাৰ। আহ ধাৰা অব্যাহত ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে কাৰণ সেই সময়ত যদি অকল মোবাইল ফোন নাথাকিলে হয় তেনেহলে ছাত্ৰ ছাত্ৰীসকলে আহ শিক্ষা মানে অৰ্জিত আৰ্জন কৰিবই নোৱাৰিলে হয় কাৰণ বহুত শিক্ষক সকলোবোৰ শিক্ষক শিক্ষয়িত্ৰীয়ে মোবাইল ফোনৰ জৰিয়তে শিক্ষাৰ আদান প্ৰদান কৰিছিল নহয়নে বাৰু
হয় তুমি ঠিকেই কৈছা সেই কভিড নাইণ্টিনৰ সময়ৰ পৰাই এতিয়ালৈকে এই মোবাইল ফোনটো বহুত শিক্ষাৰ ক্ষেত্ৰত বহুত চৰ্চিত বিষয় হৈ পৰিছে।। কভিড নাইণ্টিনৰ আগলৈ আগলৈকে মানে এতিয়া ধৰা যেনেকে আমাৰ হোৱাটছপত গ্ৰুপ খোলে তাত নোটছ বোৰ শ্বেয়াৰ কৰা হয়। প্ৰশ্ উত্তৰ। দিয়া হয় আগতে। কভিড নাইণ্টিনৰ আগত তেনেকুৱা নাছিল। আমাৰ শিক্ষয় শিক্ষয় শিক্ষত্ৰী সকলে এনেকৈ বৰ্ডত লিখি দিয়ে। আমি তাৰ পৰা বহীত লিখি দিওঁ। সেনেকুৱা আছিলে কিন্তু আজিকালি আৰু চব। মোবাইলৰ জৰিয়তে শিক্ষাদান প্ৰদান কৰা হয়।
কিবা বাতৰি দিব লগীয়া থাকিলেও আ মানে শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক স্কুলতে জনাই দিছিলে বা অঁ তেনেকুৱা কোনো আজিকালি যেনেকে হোৱা হোৱাটছএপ গ্ৰুপত আহ উম এছ এম এছৰ জৰিয়তে জনাই দিয়ে কি অহাকালি কি হ'ব বা কি অঁ। মানে বিদ্যালয় খোলা থাকিব নে বন্ধ থাকিব সেইবোৰ আগতে মানে কভিডৰ আগত আমি স্কুলত থাকোতে গম পাই গৈছিলো
বা আমাক ডায়েৰী সমূহত লিখাই লিখাই পঠাইছিলে।। কিন্তু আজিকালি চব হোৱাটছএপ গ্ৰুপে গ্ৰ মেছেজ দি দিয়ে। আৰু ইয়াৰ উপৰিও আমাৰ হয় কমি গৈছে হয় ঠিক কৈছা ইয়াৰ উপৰি মোবাইল ফোনে অনলাইন। বেংকিং ডিজিটেল পেমেণ্ট। আৰু অনলাইন বজাৰ কৰ সুবিধাও যথেষ্টখিনি আগবঢ়াই দিছে নহয় ন
হয় একেবাৰে সঁচা কথা এতিয়া মানে বহু মানুহে। নগদ ধনৰ পৰিৱৰ্তে যে। আজিকালিটো সকলো ইউজ, মানে ব্যৱহাৰ কৰো ইউ - পি -আই বা ডিজিটেল, এয়াৰটেল পেমেণ্ট এই সকলোবোৰ তেওঁলোকে ব্যবহাৰ কৰে মানে বিনা ইউ- পি- -আই বে, ব্যৱহাৰ আ কৰি মানে তেওঁলোকে কতু, নহ মানে পেমেণ্ট কৰিব নোৱাৰে, নহয়নে বাৰু?
হয়, তুমি ঠিক কথাই কৈছা আজিকালি মানুহে কেছ- পেমেণ্ট কৰাত চাই বেছিভাগে ইউ- পি -আই টোৱে, সহজ বুলি ভাবে। পাই সেইটোৱে আজিকালি অক ছেফফুল বুলি ভাবে মানুহে।
হয়, আজিকালি মানে বহুত মানুহে, নিজৰ হাতত নগদ ধন নাৰাখে বুলিয়ে, ক'ব পাৰি তেওঁলোকে মানে যিকোনো দোকানত গ'লে আৰু আজিকালি যিকোনো দোকানতে, এই ইউ -পি -আই পে'মেণ্টটো মানে চলি চলিয়ে থাকে।
হয় ঠিকে কৈছা আৰু কেছ পেমেণ্ট আ, চৰী নগদ ধন ৰাখা মানুহে অলপ ভয় খাই যদিও অ 'ইউ- পি -আই বা ডিজিটেল পেমেণ্টে মানুহক তেনেধৰণৰ কোনো অসুবিধা নকৰে, যদিও মাজে -মাজে ইয়াৰো কিছুমান অসুবিধা দেখা, দেখা যায়। আৰু এই মনোৰঞ্জনৰ, ক্ষেত্ৰত, তো মোবাইল ফোন বহুত উপযোগী গান -শুনা চিনেমা চোৱা লগতে খেল -খেলা আদি বিভিন্ন ধৰণৰ কামেই মোবাইল ফোনতে কৰিব পাৰি।
হয়, এইটো একেবাৰে সঁচা কথা কৈছা কিন্তু মোবাইল ফোনৰ কিছুমান অপকাৰিতাও আছে যদি ম' ম', মোবাইল ফোন মানে ভালদৰে মানে ব্যবহাৰ কৰা নাযায় আ, ' প্ৰয়োজন অনুসৰি, ব্যৱহাৰ কৰা নাযায় তাৰে বহুখিনি অপ, অ 'অপকাৰিতাও দেখা পোৱা যায়। আৰু।
হয়, তুমি ঠিক কথাই কৈছা দেই। অত্যাধিক ব্যৱহাৰে সময় অপচয় কৰে, আৰু অধ্যয়নত বাধা সৃষ্টি কৰিব পাৰে সেইকাৰণে মুবা, আমি মোবাইল ফোনৰ দুয়োটা দিশেই আহ, ভালদৰে চাই কিনে আমি এই এইবিলাক ব্যৱহাৰ কৰা উচিত কাৰণ দুয়োটা দিশে ভালো আছে, বেয়াও আছে। আছে বেয়া দিশে যদি আমি বেছিকৈ ব্যৱহাৰ কৰি থাকো তেনেহলে মানুহৰ বিভিন্ন ধৰণৰ অ' ক্ষতি কৰিব পাৰে, যেনে মানসিক চাপ বৃদ্ধি কৰাব পাৰে, চকুৰ তলত হোৱা দাগ বিলাক বৃদ্ধি কৰিব পাৰে বা মানুহৰ আহ, মগজুৰ মগজুটো মানুহে মোবাইলটো নচলোৱাকে যিমান খিনি চলাব পাৰে মোবাইল টো চলি থাকো, তে মানুহে সিমান খিনি মগজুৰ ব্যৱহাৰ কৰিব নোৱাৰে। খালি মোবাইলটোৰ ওপৰতে নিৰ্ভৰ কৰি থাকে। এইবিলাকে এটা- এটা অ', অপদেশ দিয়াচোন।
হয়, এইটো একেবাৰে সঁচা কথা কৈছা তুমি কাৰণ মানে অত্যধিক যেতিয়া মোবাইল ফোনৰ ব্যৱহাৰ কৰা যায়, তেতিয়া আ ছাত্ৰ, ছাত্ৰ- ছাত্ৰীৰ স্মৃতি- শক্তিৰউপৰতো প্ৰভাৱ পৰা দেখা যায়। তেওঁলোকৰ মানসিক শক্তিৰ ওপৰতো প্ৰভাৱ পৰা দেখৱা, দেখা যায় আৰু তেওঁলোক মানে ক'ব গ'লে যে, তেওঁলোকে আহ, মোবাইল ফোনটোৰ লগতে জড়িত হৈ থাকে দিনটো অগৰ, যদি বেছিভাগ ৱাব মোবাইল ফোনটো ব্যৱহাৰ কৰা যায়। আজিকালিতো দেখা পোৱা যায়, কিছুমান ছাত্ৰ- ছাত্ৰীয়ে অনলাইন ক্লাছ কৰাৰ চলেৰে মোবাইল ফোনটোত পঢ়াৰ বাহা, বাহানা দি পিনে মানে গেম খেলি থাকে নহয় নে বাৰু? মানে এনেকুৱা বহুত,
হয় হয় হয় তুমি ঠিক কথাই কৈছা বহুখিনি ছাত্ৰ ছাত্ৰী আজিকালি সামাজিক মাধ্যম আৰু অনলাইন খেলত আসক্ত হৈ পৰিছে একদম মানে আজিকালি ছাত্ৰ ছাত্ৰী বিলাকে ৰাতি পুৱা শুই উঠাৰ পৰা ৰাতিটো লৈকে গোটেই ৰাতি নোপোৱালৈকে মবাইল ব্যৱহাৰ কৰি থাকে। অনলাইন ক্লাছ কৰিম বুলি বা অনলাইনৰ পৰা নোটছ লিখিম বুলি কৈ প্ৰশ্ন উত্তৰ লিখিম বুলি কৈ কিনে মাক দেউতাকৰ পৰা মিছা কথা কৈ কিনে মোবাইলটো লৈ তাত অনলাইন গেম খেলি থাকে নহ'লেবা সামাজিক মাধ্যম পৰা এইবিলাক চলাই থাকে আৰু আজিকালি বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰে ওলাইছে গমেই পোৱা চাগে ইনষ্টাগ্ৰাম ফেচবুক বা লগৰ লগৰ লগত মেছেজ কৰি থাকে
মানে আজিকালি ল'ৰা ছোৱালীবোলে মাক দেউতাকৰ চকুত ধূলি মাৰি পিনে দিনভৰ মোবাইল ফোনতে ব্যস্ত হৈ থাকে আৰু তেওঁলোকে মোবাইল ফোনত এই এইমাত্ৰ যেনেকে তুমি ক'লা ফেচবুক হওক ইনষ্টাগ্ৰাম হওক গুগল হওঁক টুইটাৰ হওঁক এই সকলোবোৰতে নিজৰ মানে যদি তেওঁলোকে তাতে ভালদৰে উ তথ্যখিনি সংগ্ৰহ কৰিব বা যেনে যেনে মই এটা উদাহৰণ দিব বিচাৰো যে ফেচবুক আমি বহুখিনি আহ ভাল বাতৰি পাওঁ বা দেশত কি ঘটি আছে বা আহ কেনে ধৰণৰ কি চলি আছে আমাৰ চৌদিশে সেই সকলোবোৰৰ বিষয়ে আমি এ জানিব পাৰো কিন্তু সেই আহ দিশটো তেওঁলোকে আপ মানে নাচাই পিনে যদি তাতে অকল ফটো আপলোড মানে আপলোড কৰাৰ বিষয়ে তেওঁলোকে ভাবি থাকে বা তাতে মনোৰঞ্জনৰ বাবে ব্যবহাৰ কৰে তেনেহলে সেই দিশতটো তেওঁলোকৰ বাবে অপকাৰী হ'ব পাৰে এ এইবাবে মানে মোবাইল ফোনটোৰ মানে মোবাইল ফোনৰ কিছুমান অপকাৰিতা থাকে বুলি কোৱা হয় কাৰণ আমি আমি মানুহবোৰে যিহেতু সেই যিকোনো বস্তু বস্তুৰে ভাল ব্যৱহাৰ কৰিব নোৱাৰো সেইবাবে সকলো বস্তুৰে এটা এটা আহ নিজৰ অপকাৰিতা থাকে নহয়নে বাৰু
হয় হয় তুমি ঠিক কথাই কৈছা মোবাইল ফোনৰো যথেষ্টখিনি অকাৰিতা আছে আহ যেনে আমি ধৰা মোবাইল ফোন যদি দীঘলীয়া সময় ধৰি ব্যৱহাৰ কৰি থাকো তেনেহলে আমাৰ চকু মূৰ আৰু টোপনিৰ সমস্যাও হ'ব পাৰে যাৰ ফলত আমাৰ মানসিক শক্তি ই সদায় একে নাথাকে ত আমাৰ মং য সদায় ঠিক ধৰণৰ কাম নকৰে যদি আমি এই সকলোবোৰ এটা সীমিত পৰিমণে যদি ব্যৱহাৰ কৰিব নাপাওঁ লগতে মোবাইল নৰ পৰা নিজৰ ব্যতিগত তথ্য চুৰি হোৱা বা চাইবাৰ অপৰাধ আৰু খোৱা খবৰ যথেষ্টখিনি সমস্যা বৃদ্ধি পাইছে আৰু এইবিলাক মোবাইল ফোনৰ জৰি বন হয় এই মোবাইল ফোনৰ জৰিয়তে ধৰা মানুহ এজনৰ আহ ভুৱা তথ্য বা বাতৰি প্ৰকা ৱেবছাইটত আপলোড কৰি দিয়ে এইবিলাক এনেকে ভিডিঅ' বনাই মানুহৰ জীৱনত বিভিন্ন ধৰণৰ ধ্বংস হৈ যায় বিভিন্ন ধৰণৰ কাৰণত
হয় সে
ব্যক্তিগত সমস্য চাচেহে হয় এনেকে বক্তিগত সমস্যাবোৰৰ মূলতে তেওঁলোকে ভিত্তি কৰি ল'ৰা বা ছোৱালীজনীৰ জীৱন ধ্বংস কৰি ভুৱা বাতৰি বনাই দিয়ে ভুৱা ভিডিঅ' বনাই দিয়ে। এইবিলাকে মোবাইল ফোন এটা এটা বহুত ডাঙৰ ডাঙৰ অপকাৰিত
হয় সেয়ে মানে মো মোবাইল ফোন সাৱধানতাৰে আৰু মানে সীমিতভাৱে ব্যৱহাৰ কৰা উচিত নহয়নে। কাৰণ মানে যি বেছি ব্যৱহাৰ কৰা যাব সেই বস্তুটোৱে সিমানে বেছ অ অপকাৰিত, তাৰ ওলাব সেইবাবে। যিমানখিনি প্ৰয়োজন সিমানখিনিয়ে ব্যৱহাৰ কৰা উচিত মোবাই হওক মো অকল মোবাইল ফোন বুলিয়েই নহয় আৰু বাহিৰা যিমানবোৰ বস্তু আছে যিবোৰ বস্তুৰ অপকাৰিতা দেখা পোৱা যায় যিবোৰ বস্তুৱে ছাত্ৰ -ছাত্ৰীৰ জীৱনত মানে ডাঙৰ প্ৰভাৱ পেলাব পাৰে সেই বস্তু। টোবোৰ মানে আমি যিমান পাৰো সিমান মানে এ পাৰিলে এৰাই চল চলিব লাগে আৰু আজিকালি যিহেতু মোবাইল ফোনৰ জৰিয়তে অনলাইন ক্লাছ আৰু বিভিন্ন ধৰণৰ তথ্য পাতি সংগ্ৰহ কৰা হয় তেওঁলোক আগৰ দিনত যেনেকে কিতাপৰ পৰা বেছিভাগ। তথ্য গ্ৰহণ কৰিছিলে আজিকালি দেখা পোৱা যায় যে দেখা পোৱা যায় যে ছাত্ৰ ছাত্ৰী সকলে মাই মোবাইল ফোনৰ জৰিয়তে মানে অ তথ্য পাতি বিলাক সংগ্ৰহ কৰে আৰু সেই তথ্য পাতিবোৰ সংগ্ৰহ কৰি পিনে ক্লাছ অনলাইন ক্লাছ বিলাক মোবাইল ফোনৰ জৰিয়তে। কৰি পিনে তেওঁলোকে। পৰীক্ষা প্ৰস্তুতি চয়। নহয়নে বাৰু?
হয় তুমি ঠিক কথাই কৈছা মোবাইল ফোন আচলতে এটা উপকাৰীয়ে সঁজুলি কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ হ'ল ইয়াৰ মূল কথা। তেনে ধৰা আমি যদি সঠিকভাৱে ব্যৱহাৰ কৰো তেনেহলে ই জ্ঞান, যোগাযোগ আৰু উন্নয়নৰ এক শক্তিশালী মাধ্যম কিন্তু আমি ধৰা যদি সঠিকভাৱে ব্যৱহাৰ। কৰিব নাজানো আমি বেলেগ কামত খটাই থাকো তেনেহলেতো আমি আমাৰ ই আমাৰ জীৱনত প্ৰভাৱ পেলাবয়। আৰু ধৰ এটা বস্তু। ব্যৱহাৰ কৰিলে যে এটা ভাল গুণে থাকিব সেনেকুৱাটো নহয় ভাল বেয়া দুটা দিশে থাকিব পাৰে। সেই কাৰণে আমি বস্তুটো ব্যৱহাৰ কৰাৰ আগতে বেয়া দিশটোৰ পৰা সদায় আঁতৰি থাকি ভাল। টো ল'ব চাব লাগে কাৰণ আমি মোবাইল ফোনটোৰ পৰা অকল গেমে নহয়। বা সামাজিক মাধ্যমে চলোৱা নহয় বিভিন্ন ধৰণৰ শিক্ষা আহৰণ কৰিব পাৰো। বিভিন্ন ধৰণৰ এ আজিকালি ধৰা চৰকাৰে যিমানখিনি পৰীক্ষাসমূহৰ সুযোগ দি থাকে, সেইবিলাকো আমি এই মোবাইলৰ পৰাই পাওঁ। বিশেষকে ছাত্ৰ ছাত্ৰীসকলে য, ব্যৱহাৰ কৰিব জানে তেনেহলে এইবিলাকৰ ক্ষেত্ৰতে তেওঁলোকে বহুত ভাৱে আগাঢ়ি যাব পাৰে।
হয় হয় এইটো একেবাৰে সঁচা কথা এইটো ঠিক কৈছা তুমি। মানে মোবাইল। মানে আমাৰ জীৱন অধিক। সহজ আৰ উন্নোত। ত কৰি তুলিছে আহ তুলিছে নহয়নে বাৰু?
ঠিকেই কথা কৈছা আজি মোবাইল, ফোনৰ ওপৰত আলোচনা কৰি তোমাৰ লগত ভালেই লাগিল।
মোৰো বহুত ভাল তোমালোকৰ কথা পাতি হয় হয় মোৰো বহুত অ। অভিজ্ঞতা হ'ল তোমাৰ লগত কথা পাতি বহুতখিনি কথা জানিবও পাৰিলোঁ। ঠিক আছে বাৰু আকৌ নতুন এটা বিষয়ত কথা পাতিম। হয় ধন্যবাদ।
ধনবাদ।